হেল্ল'? অ', কোৱা।
অঁ', তোমাৰ মাতটো অলপ কম আহিছে অলপ বাঢ়াই দিয়া।
তোমাৰ কিবা হাল্লা হৈ আছে নেকি ওচৰত?
আচ্ছা ৰবা, অ' হৈছে নে এইবাৰ?
তলৰ চিতটো চাই আছা নেকি?
অ', অলপমান মানে অলপ ধেমালি কৰি আছো আৰু।
গান বজি আছে তোমাৰ ওচৰত অলপ দূৰলে আহা।
অ', হৈছে আহিছো আহিছো কোৱা।
কি কৰি আছা?
অ', মই জাষ্ট ভাত খালো।
কিহেৰে খেলা?
খালো আজি ক-কলপচলা খালো, আজি কলপাতত খাইছো মানে। হয়।
বঢ়িয়া।
ফল পচলা খাব লাগে মানুহৰ। আইৰনটো বাঢ়ে ন' আইৰণটোৰ কাৰণে, খাব লাগে।
অ', ঠিকেই হৈছে কল পচলা খালে আইৰণেই বাঢ়ে তোমাৰ।
হয়, হয়। বাকী
বাকী কোৱা। মই অলপমান গন্ঠ এখন পঢ়ি আছিলোঁ।
হা কি কৰি আছা?
গ্ৰন্থ এখন পঢ়ি আছিলোঁ অ'।
অ', আচ্ছা কোৱাচোন।
এইটো গন্থ তুমি শুনিছা চাগে কৈ আছো ৰবা, তুমি ভাত কিহেডি খালা বুলি ক'লা?
মই খালো কল পচলা। মাহৰ দালি, তোমাৰ ভাজি, কণী ভাজি। কলপচলা খাব লাগে, মানুহ কলপচলা খাব কিয় খাব লাগে আৰু তুমি জানাই চাগে। কি খা-খালে কিমান ভাল। গ'ম পাইছে? হেল্ল'? অ', অ', গ'ম পাইছে না? অ', পাইছ অ', এতিয়াহে আহিছে মাতটো।
অ', হয় নেকি?
অ'।
তোমাৰ যে এটা গল্প আছে যে। তেজী মলা শুনছা নে?
হয়, হয়, তেজীমলা শুনিছো। কওকচোন অ'।
মই কম শুনিবা নেকি?
উম, কওকচোন অলপ।
এসময়ত এজনী মানে ধনী বেপাৰীৰ তে ছোৱালী আছিল আৰু। তাইৰ নাম আছিল তেজীমলা হা, সেইটো জানাই আমি সৰুৰ পৰা পঢ়িছো।
অ', অ'।
তাই মানে বিৰাট সুন্দৰ আৰু মানে ভাল আছিলে আৰু হা।
তেজীমলাৰ মাকৰ মৃত্যু হোৱাৰ পিছত, বাপ পিছতে বেপাৰী ইজনী সোনে ফোন মানে বাপেকজন আৰু পুনৰ বিয়া পাতিছে আৰু। হা তাই এইটো নতুন সতি মাইক পালে ন'!
অ'।
সতীমা সতিমা জনীয়ে বাহিৰত মৰম দেখুৱাই কিন্তু, আকৌ ভিতৰে ভিতৰে তেজীমলাত ঘৃণা কৰিছিল।
আজ সতি মায় মানে ধৰক মাহী মায়াক মাহী মায়ক বুলি কয়।
হয়, চাগে সেইটো গ'ম নাপাও। কিন্তু তোমাৰ, তেজীমলাৰ বাপেকতটো বেপাৰী আছিলে ন, ত এতিয়া, তেওঁ এদিন বেপাৰত গৈছিল সহায় কৰিবলৈ, এ, বহু দিনৰ বাবে আৰু তেতিয়া অনু, অনুপস্থিতিত, সতি, সতি মাকে তেজীমলাক আহ, আমনসি ক অতাচাৰ কৰিবলৈ আৰম্ভ কৰিলে হা, তাৰে পিছত দিনভৰ কথোন কঠিন কাম কৰোৱাইছিল, ক, অলপ- অলপ খাদ্য দিছিল আৰু বেছি দিয়া নাই, পাচত প্ৰায়ে মাৰধৰ কৰিছিল আৰু। তাৰপিছত, এদিন ফুতি থকা সময়ত, সতি মাকে
অ'।
ইচ্ছাকৃত ভাবে এ, ঢেঁকীৰ তেজী, ঢেঁকীৰে তেজীমলাক হত্যা কৰি পেলালে। গম পোৱা নে, হত্যা কৰি মাটিত পুতিলে।
প্ৰথম মানে ধৰক গুৰা বা কিবা শুনিব গৈছে, হাত খন ভৰাব দিছে। অ', নেক্স হাতখন অ'। খুন্দিলে, নেক্সট হাত খন আৰু বুলি কৈছে এইবাৰ সোঁহাত খন দি
হয়, হয়, কিন্তু তেজীমলাৰ আত্মা, আত্মা নষ্ট নহ'ল, প্ৰথমে তাই আ, লাইভৰ লতা হিচাপে জন্ম হ, কিবা এনেকে ক'লে, সতী মাকে সেই লতাডাল কাটি পেলোৱাতে তাই এজোপীয়া, এজোপা গছ হিচাপে পুনৰ জন্ম ল'লে। সেই গছো কাটি পেলোৱাৰ পিছত, তাই এটা পদুম ফুল হিচাপে দেখা দিলে। শেষত তাই এটা চৰাই ৰূপ ধৰণ, ধৰণ কৰিলে, এইটোতো জানোৱেই ন, তাৰপিছত ইয়াৰ মাজে, মাজতে তেজীমলাৰ দেউতাক ঘৰলৈ উভতি আহিল। তেওঁ পলুম ফুল আৰু চৰাইটোৰ পৰা নিজৰ জীয়েকৰ দুখবোৰ কাহিনী জনাব পাৰিলে। সত্য প্ৰকাশ পোৱাৰ পিছত সতী মাকে শাস্তি পালে, আৰু তেজীমলাই সোণৰ মানৱ ৰূপ লাভ কৰিলে, দি এনে পিছত, আৰু দেউতাক আৰু জীয়েকে সু, খান্তি শান্তিৰে জীৱনটো কটাবলৈ আৰম্ভ কৰিলে।
অ', গম পাইছোঁ, গম পাইছোঁ, সেইটো। ফাষ্টতে কেনেকে মাৰিলে মানে ভাল তোমাৰ এ, যেনেকে মাৰি দেই, এখন হাত বা দুখন হাত কেনেকে কঙা হৈ গ'ল, নেক্সট আপুনি কি, দিব ভৰিখন দি'ব দিলে।
হয়, হয়, সেই তেনেকে, আৰু, আৰু ইয়াৰ পৰা আমি এইটো শিকিব পাৰোঁ আৰু ন। যে সত্যৰ সদায় জয় হয়, হয়নে? এইটোতো হয়েইে ন? তুমিওতো গম পাইছাই।
পাইছোঁ, পাইছোঁ।
অন্যায়, অত্যাচাৰ শেষত শাস্তি, নিশিষ্ট পাবই। হয়নে?
হুম, হুম।
আৰু ধৈৰ্য স, সততা আৰু সৎ কৰ্মৰে শেষত সফলতা টা লাভ হ'বই মানুহৰ হয়, নে, নহয় কোৱাচোন তুমিয়ে।
সত্যৰ সদায় জয় হ'বই।
এইটো, এইটো গ্ৰন্থখন আমাৰ লক্ষ্মীনাথ বেজবৰুৱাইৰ কিবা শিকিছিল ননেকি বুঢ়ী আই সাধুৰ পৰা হয় কাহানীটো, হয়।
বেজ বজাৰ।
হয়, কোৱা বাকী তুমি কি জানা সাধু কথা মোক এটা কোৱা?
স, ইয়াৰে তোমাৰ যদি তেজীমলা এখন সাধুকথাৰ পৰা এইখন আজিকালি, চিনেমা এখনো বনাইছে।
কোন, খন?
তেজীমলা কিন্তু গল্পৰ পৰা আপুনি চিনেমা, চিনেমাও বনাইছে তাৰপৰা চীতামান চা, চাইছা চাগে তুমি?
অ চাইছিলো-
অ পুৰাতাত থোৰা বৰ ৰিয়েল কাহিনী দেখুৱাই। কেনেকুৱাকে মাৰিলে কি কৰিলে হয়। কেনেকুৱাকে মাৰিলে কেনেকুৱাকে পুতি থৈ দিলে চোতাল খতে। উ চুতালো যেনেক মাৰ কিনে। বোৰ মাহী মাকে মাৰি পুতি থৈ দিছে নহয় তাৰ পৰা এক। যোৰ গছ ৰুই দিছে টেঙা গছ আছিল। লবত টেঙা বুলি কয় লবৰ টেঙাটো গম পাই। এই লবত টেঙাত গছটোত। বহুত ডাঙৰ হৈ গৈছে এইেই লবতটেঙাত। অ হয় হয় লগত টেঙা কেতিয়াবা মানুহ যেতিয়া আলহী আহে লগত টেঙা। চিঙিব যায় কিন্তু ছিঙিব নিদিয়ে।
কিয়?
নিজৰ গছত নিজে কৰি কৰিছে তুমি যদি চিঙিব যোৱা ছিঙিব দিব নেকি বেলেগ এ। নিদিযে ন।
নিদিয়ে নিদিয়ে সেইটোৱে সেইটোৱে কথা আৰু।
হয়-
আৰু তোমাৰ যে অ কি কয় কি কৈ আছিলো মই তোমাক-
অ-
মানে তেজীমলাৰ কাহানীটোৰ পৰা আমি বহুত শিক্ষা পাব পাৰো হয়নে- যে সত্য সদা জয় হয় আৰু মানে ধৈৰ্য ৰাখিব লাগে মানুহে হয় ন- তুমি কি শিকিছা এই এই কাহানিটোৰ পৰা তেজীমলাৰ গ্ৰন্ধ কাহানিটোৰ পৰা কি শিকিছা-
শিকিছো যেনেকুৱা ধৰক আপুনি কলে সত্যৰ সদায় জয়- যিমানেই আপোনাক অত্যাচাৰ নকৰক- অ যিমানেই যে আপোনাক হয় হয় হয়- যিমান আপোনাক সত্য অত্যাচাৰ নকৰক সেইৰ নকৰক যি মই হক- মাহী মাকে হওক বা মায়াকেই হওক আহ তেওঁক ওলোটাই কোৱা নাছিল- নিজৰ জোনটো সন্মান আছে সেইটো মানে ডাঙৰটোক সন্মান কৰে-
অ তেওঁ কিন্তু কিমান ধুনীয়াকে সন্মান ৰাখিছিল হয়নে তেজীমলাই-
অ সেই হয় এইটো মানে ভালকে ৰাখিছো যিমান কি মাহী মায়ে বুঢ়া বেয়ে হওঁক ভালেই হওক। তেওঁ মানে সন্মানটো ৰাখিছিল যি কয় তাকে শুনিছিল।
হয় হয় হয় তাইকো যদি মৰম কৰি লয় তেনেকে হয় নে-
হয় তেনেক নৰম কৰিলেতো ভালে পালে হয়- কিন্তু কি কৰিবা সতি মাহহে ধৰক মৰম ন নিদিলে বুজি নাপালে-
অ কিন্তু আকৌ কিছুমানে ভাল হয় কিছুমানে- সিয়ে ধৰা হয়নে?
ভাল পিছত কিন্তু কাহিনটোৰ পৰা কিছুমানে বুজি পাইছে যে এনেকুৱা কৰিলে কি হয়।
আৰু এনেকুৱা কাহানী বোৰ তোমাৰ ল'ৰা ছোৱালী বিলাক শিক্ষা শুনাব লাগে তেতিয়া ইহঁতে সত্যৰ ৰাস্তাত যাব হয়নে?
যাব, নতুন প্ৰজন্ম বিলাক যবিলাক উঠি আহিছে ধৰক সেইবিলাকক শুনাই থাকিব লাগে।
আৰু যে আনক অন্যায় বা অত্যাচাৰ কৰিব নালাগে আৰু কৰিলে যে শাস্তি পাই সেই টো শিকি যাব হয় নে?
হয় হয়। আজিকালি ধৰ আজিকালি ধৰ বুঢ়ী মানুহটো নাইয়ে। ধৰক সৰু আগৰ দিনত আইতা ককা বিলাকে এনেকুৱা কাহিনী বহুত কৈছিল আমাক।
অ আজিকালিতো চবে মোবাইলটোতে
মোবাইল, চবেই মোবাইলটো চাই থাকে আজিকালি, টেকন'লজি যোগ। হৈ গৈছে, বহুত বেয়া আছে।
কোনোবাই, কোনোবাই যদি তোমাৰ এইটো চলচৰিত, চলচ মানে উম, চিনেমা বনাই, ছবি বনাই তেতিয়া চাব আৰু।
হয় হয় চলছ, অ' মানে এনেকুৱা ধৰণৰ চিনেমা বনাব লাগে। ভাল, ভাল। তেতিয়া ভাল পাব নহয়, আজিকালি এনেকুৱা টেকন'লজি বস্তু হেৰি কৰিব নালাগে।
আজিকালি বেয়া হৈছে। কি কলে?
বেয়া হৈছে। কিন্তু ভালদৰে ব্যৱহাৰ কৰিলে আৰু মানুহে বহুত কথা শিকিব পাৰে জীৱনটোত।
ভাল দৰে ব্যবহাৰ কৰিলেটো ভাল। আজিকালি আৰু বেলেগ কি তোমালোকে গেম খেলিব, কিবা কৰিব।
হয় হয়। এইটো কাহানীটো মানে অসমৰ আটাইতকৈ জনপ্ৰিয় লোকৰ সমূহৰ ভিতৰত অন্যতম হয় জানানে? এই কাহানীটো।
হয়।
সেইটোয়ে, আৰু লাষ্টত তাই ভালে কৰিলে, বাপেক আৰু দেউতাক আৰু জীয়েকে ধুনীয়া কে সুখে, শান্তিৰে জীৱনটো ধুনীয়া কে কৰি চলাই গলে, আগন্তু জীৱনটো হয়নে? দিয়া, ৰাখো নেকি মই।
অঁ অঁ অকে।